হেল্ল' আহ বহুত দিনৰ মূৰত।
অ', অ', অ'। কৰ'বাত গৈছিল নেকি আহ?
অ', ইহঁতৰ গৰম বন্ধ ধৰিছে যে, দিল্লী এই আৰু আমাৰ ননদ জনীৰ ঘৰত গলো।
অ', অ'।
অ', তাতে থাকি আহিলোঁ।
কি ঠাই?
এই ৰঙিয়া।
অ, ৰঙিয়া, অ'।
উম, তাত থাকি আহিলোঁ কেদিনমান।
অ'।
আজি আৰু ঘৰত আহিলো।
অ', অ', এনেই মানুহৰ ঘৰতে গৈছা। তাতে একোতো চাব লগা একো নাই নহয়?
আছে ওচৰতে মন্দিৰ আছে। মন্দিৰত গলো। বোৰে শিৱ মন্দিৰ আছে, তাৰপিছত তাত শিৱ মন্দিৰত গ'লো। থগি চবিও দিলো আৰু ভোক চোক দিলো এনেকৈ খালো। আৰু ইহঁতে বাবুহঁতে কৈ আছে, এই গাখীৰ পিঠা খাই বোলে। এইখিনি সময়ত বনাবৰ, মা গাখীৰ পিঠা বনোৱা। তাৰপাছত মই আৰু দুটামান মিক্সিতে চাউল খুন্দিলোঁ। চাউল খুন্দি, এইটো জানেনে গাখীৰ পিঠাটো?
অ', অ', অ'।
অ', মই আৰু বেলেগকে বনাই দিয়াচোন, মই আৰু গাখীৰ চাউল কেইটা খুন্দি থলোঁ, সোনকালে ভাতকিটা খাই চাউল কেইটা খুন্দি থলোঁ। খুন্দিঠই পেলাই। এতিয়া মানে এই গধূলি সময়কে হলে দিয়াচোন। এনে অলপ গোল গোল খোলা চাপৰী পিঠাৰ দৰে বনাম। তাত নাৰিকল ৰুপি দিম। বনাই দি পেলাই গাখীৰ খিনি উতলাই থাকিম। তাত চেনিও অলপ দিম। মিঠা লাগিব তেতিয়াহে। পিঠা কেইটা গাখীৰতে দি থৈ দিম, তেতিয়া অলপমান মলি থাকিব পিঠাটো। আৰু গধূলি সাতটামান বজাতে খাব। সিহতে পঢ়াৰ সময়ত খাই, সেইখিনি সময়ত খাব তেতিয়া ভাল পাব। কি কি যে বনাব লাগে। নক'বা আৰু।
অহ, ভালেই নহ। বাহিৰৰ বস্তু খোৱাটো অইভ্যাস কৰিব নালাগে। ঘৰৰে বস্তু এইবিলাক বনাই খোৱালে
অহ, টাইমো নাথাকে তথাপিও উপায় নাই। ইফালে গৰু- ছাগলীৰ হেৰি, ইফালে আৰু মেচিনৰ কাম। এইবিলাক কামৰ মাজত তাৰ এইবিলাক বনোৱা। কিমান অসুবিধা, অ' গৰু আছে।
ছে গৰু।
এই সপ্তাহ। ছাগলী আছে মুৰ্গী আছে হাঁহ আছে এইবিলাক কৰ নাযায় সময় আৰু এইবিলাক আৰু খোৱা লোৱা বনাওঁতে সময় যায়। সিহঁতৰ আইটেম মতে বনাব লাগে এতিয়া। দুপৰীয়াও ভাত বনাওঁতে, মা যি কোৰ বনোৱাচোন। সেনে কলে। এ, নিৰামিচেই বনালোঁ কণী খাইছে দিয়াচোন। একো বনোৱা চনোৱা নাই তাৰপা মই আৰু ঘৰৰে হেৰি আছিলে ভাত কেৰেলা আছিলে।
অ'।
আৰু পটল আছিলে এ, সেই আনি লো, আনি পেলাই পটল এটা ধুই পখালি আৰু অলপ গৰম পানী কৰিলোঁ আৰু। মচ ভিতৰৰ বস্তুখিনি গ'ল ওপৰৰ মানে আগটো কাটি পেলাই ভিতৰত গুটি চুটি বিলাক ওলাই আনিলোঁ ওলাই আনি পেলাই আৰু আদা, নহৰু, মছলা পিচিলোঁ, পিচি পেলাই তাতে আৰু সোমাই দিলোঁ কিমান মেহন চাবাচোন। সোমাই দি লোঁ, সোমাই দি পেলাই তাতে আৰু বেচন দিলোঁ অলপমান চাউলৰ গুৰি অলপ বৰমৰিয়া হয় তেলত ভাজি দিলোঁ আৰু ভাতকেৰেলা সেনেকৈয়ে পোৰ বনালোঁ। দাইলি দালি এখন বনালোঁ মাহৰ দালিও বনালোঁ মগু মচুৰ এখন বনালোঁ। ভাজিলোঁ। এ, কচু বনালোঁ মানে বহুত নিৰামিষ হ'লেও বহুত লাগে।
অ', নাই নিৰামিষত বেছিকৈ লাগে, এতিয়া ঘৰ মাছ মাংস খালে মানে অকল মাংসখিনি বনালে হ'ল বা মাছৰ আঞ্জা অলপ একবিধ ভাজা হ'লে হৈ যায়।
উম।
কিন্তু নিৰামিষত বহুত মানে আইটেম বনাব লাগে।
অ', মাংস থাকিলে মাংস, মাংসৰ ভাত হ'লে হৈ যায় তাৰপিছত যদি নিৰামিষ বুলি ক'লে মায় ই এইটো বনা, সেইটো বনা। নিৰামিষ বনাব বেছিয়ে খং উঠে তাৰমানে বহুত মানে বনাব লাগে। নিৰামিষ, চাৰিপাঁচ বনাবই লাগে, এনেকা ঘৰৰে আচোন এইবিলাক ঘৰৰে আমান এইবিলাক চব এনেকা, চব বস্তু ঘৰৰে এনেকা গা এ, গাখীৰৰ আজি অলপ বেছিকে ওলালে মানুহ দুই ঘৰ মান লৈ যায়, আজি লৈ যোৱা নাই সেইবিলাক আৰু গাখীৰ এটা মাটিৰ এটা দৈ কৰি থৈ দিলোঁ। ঠাণ্ডা, ঠাণ্ডা নহ কৰা ঠাণ্ডা নহয়, গৰম বেছি পৰিলে চৰবত তৰবতত খাব পাৰি।
অ', অ', আৰু নহয় গৰম দিনত এনেও মানে নেমুটো খাব লাগে।
উম, আৰু। হেৰি কৰিলোঁ হে দহি বৰা খাই সিহঁতে দহি বৰা কাৰণে দৈ কৰি থ'ব লাগে।
অ'।
অ', গা নহয় ঘৰৰে গৰু আছে নহয় গাখীৰটো ঘৰৰে দৈবিলাকো ভাল হয়।
অ', ভাল হয়, বিৰা ধুনীয়া হয়, আমি কিনা গাখীৰ নাখাওঁৱে ঘৰৰে গাখীৰে খাওঁ।
অ', গাখীৰৰ ধৰ পনীৰ, পনীৰো বনাব পাৰে।
পনীৰো বনাওঁ পনীৰটো আমি কিনি নাখাওঁ পনীৰো বনাওঁ। পনীৰো থাকেই। বনাই পেলাই ফ্ৰিজত থৈ দিওঁ কেতিয়াবা ৰাতিপুৱা স্কুল যোৱা সময় ইঁহতক দুডোখৰ ভাজি দিলোঁ টিফিনতো দি দিওঁ এতিয়াটো গৰম বন্ধ দিছে দিয়াচোন। সেনেকৈও বনাওঁ আৰু কিছুমানে এঘৰ দুইঘৰে লৈও যায় কিনি পেলায়। আৰু এনে আৰু পেলাই দিয়াত ভাবছোঁ ঘৰতে কিমান খামনো মানুহো কম। এনেকুৱা তাৰ কেতিয়াবা লৈ যায় পঞ্চাশ টকা, এশ টকা এনেকৈ বিক্ৰীও কৰি দিওঁ।
নহয় ঘৰত মানে গৰু চৰু থাকিলে ভাল, তাতে মানুহৰ বেমাৰ আজাৰৰ অলপমান গোবৰবিলাক আছে না গোবৰৰ গোন্ধটো মানে পালে ভাল আৰু তাৰ পেচাবটো আছে না গৰুৰ পেচাবটোতো খালে ভালেই আৰু ধৰ শস্যবিলাকতো গৰুৰ গোবৰত দিলে সেইটো ভালেই এইটো।
হা অহ গোবৰ বহুত হয় আৰু গোবৰ বিলাক বিক্ৰী কৰো নহয় আমি। লৈ যায় গাড়ী অহ। অ', শুকাই শুকাই নহয় গোবৰ বিলাক লৈ যায় আমাৰ ইয়াতে আৰু কলেজ চলেজ বিলাকছে এখন তাত তাৰমানে হেৰি বাগিচা বাগিছা কৰি নহয় কলেজ বিলাকত এ গোবৰ বিলাক লৈ যায়। এশ টকা দি এখন ঠেলাত পাঁচখন ঠেলা হ'লে পাঁচশ টকা হৈ যায়।
অ', তাৰ মানে ইনকম টো ভালেই অ', ইনকামটো ভালেই অ', আৰু ছাগলী আছে নি?
চাকৰি বাকৰিত হা ছাগলী আছে আমি এনেকুৱা আৰু বিজনেচ কৰিয়ে খাৱ লাগিব যিহেতু আমাৰ চাকৰি বাকৰি নাই সেনেকুৱা আৰু।
নাই চাকৰিত কৰি এইবিলাক বিজনেচহে বেছি ভাল চাকৰিত মানে ধৰ মানে চাকৰি পাম বুলি এইটো আশা কৰি থাকিব নালাগে নিজৰ নিজৰ টো বিজনেছ কৰিব লাগে।
উম, বলো কষ্ট কৰিছো দুই পইচা লাৰিব পাৰিছো এনেকোৱা আৰু।
অ', সেইটোৱেতো ঠিকে আছে এইবিলাক এটা নিজেও খাব পাৰিছে। বিক্ৰীয়ে কৰিছে তাৰ কাৰণে পইচাও পাইছে।
উম, উম।
ভাল ইনকাম কৰিছে।
উম। পাণৰ গছ আছে পাণৰ পাণো লৈ যায় ঘৰৰ পৰা কেতিয়াবা হয়তো আৰু গোট কৰি পেলাই বজাৰতো বিক্ৰী কৰি দিওঁ। আৰু ঘৰ পৰা অ', তামোলো আছে তামোল ত আমি হেৰি কৈ থৈ দিছো। এ পানীত জিকাই থৈ দিছো মানে ডাঙৰৰ পলিথিনত বান্ধি পেলাই। এ তাত পানীৰ ভিতৰত পানী অলপ দি ডাঙৰ ডাঙৰ টংকি এটা আছে তাত সোমাই থৈ দিছো। বুঢ়া তামোল বুলি কয় যে অ', হেল্ল' এই বুঢ়া তামোল বুঢ়া বুঢ়া তামোল হলে যে অ', অ', আমাৰ আৰু এখেতে বেয়া পাই বুঢ়া তামোলটো। তাৰপিছত আৰু হেৰি মই মই এইবিলাক কৰিছো চুপাৰিও কৰিছিলো চুপাৰিও চুপাৰিত পালো হ'লেও চুপাৰি খিনি অলপ মান বেয়া হ'ল। তাত পালো বাৰশ মান টকা চুপাৰীটো ত বেছি পালো হয়। বেয়া হ'ল অলপমান বৰষুণ দিলে সেমেকি গ'ল অ', ত' তেতিয়া বুঢ়া তামুল কতো এতিয়া নিবি গ যেতিয়া দাম হ'ব তেতিয়া ঘৰৰ পৰা চাৰিটা পাঁচটা দুটা সেনেক লৈ যায় থাকে নহয় তাত দহ টকা কৰি এনেক এ বিক্ৰী কৰি
আৰু দেখোন মানে এই তামোলৰ মানে চুপাৰি বনাই কিনে বিক্ৰীও কৰে।
অ'।
কিছুমান দে আমাৰ মানে দেখিছো মই অ', এনেকুৱা দেখিছো বাইদেউৰ হাতৰ যাওঁতে সিহঁতৰ মানে মানুহে ঘৰত তাৰ মানে কেঁচা তামোলটয়ে মানে পাৰে পাৰি মেলি সেইবিলাক আৰু গৰম পানীত সেই বইল কৰে। বইল কৰি কিনে ৰ'দত আহ ৰ'দত শুকুৱাই শুকোৱাৰ পৰা সেইবিলাক বিক্ৰী কৰে সেইবিলাক আৰু কোম্পানীৰ চুপাৰিও নাই।
উম। অ', সেনেকুৱা বিজনেচ কৰিম বুলি ক'লে বহুত বিজনেচ অ'। ঘৰতে পইচা ইনকাম কৰিব পাৰিম মই ধৰাছো পানত পইচা পাওঁ গাখীৰতো পাওঁ ছাগল বিক্ৰী কৰিলেও পাওঁ কথাটো ধৰা চোন। এ ধৰ এখন দুখন কাপোৰো চিলাই কৰি থাকো মে
অ', আৰু ধৰা যদি নাৰিকল গছ থাকে।
নাৰিনকল গছ অ', আছে আমাৰ দুডাল নাৰিকল গছ
তাৰবিলাক পাতবিলাকৰ মানে এই মাজত পুঁজি ওলাই বাহনি বনোৱাৰ কাৰণে
অ', অছে আমাৰ আমাৰ টাউনত হয় সেইটো আমাৰ ইয়াতে গাঁৱত নহয় আমাৰ তাৰমানে আমাৰ ঠেকুনা যে ঠেকুনা বুলি কয় হেল্ল' অ', এই অ', ঠেকনাৰে আমাৰ লাৰে সেইটো মাতাৰ বিক্ৰী নহয় হয় ইয়াৰ পাত বিলাক হেৰি গাঁৱ টাউনত লৈ যাব লাগিব কি সেনেকুৱা কৰে মানুহ বিলাকে সেই কৰি পেলাই যোৱা কাৰণ জান ইয়াতে বা বাহনি ইমান বি
আমাৰ ইয়াত বহুত বিক্ৰী এশ টকা আৰু তাতো কি মানে মাজত এডাল বাঁহ বা কাঠ দিব দি কিনে চাৰে চাই ধৰ পোন্ধৰ বিশডাল মান তেনেকৈ দিব দি কিনে বহাল কৰি থৈ দিব তাতে এশ টকা কৰি
এইবিলাক গাওঁৰ পৰা যায় কিন্তু আমাৰ ধৰা গাঁওত বিক্ৰী কৰিলে কোন নিব সেইকাৰণে টাউনত বিক্ৰী কৰে এশ টকা হ'লে দুইশ টকা হ'লে কিনে। আমাৰ এ তাত ঢেকোনা বিলাকৰ ঝাৰু বনাও আমি।
আমাৰ ইয়াতত আৰু সেইবিলাক দে সাৰিব দিব নোৱাৰিল নহয় শিল আছে।
উম।
সেইবিলাক জেগাও দেখি থাও সমান ঠাই
উ মই বনাই থইছো। কাটি কাটি বনাই থয়ছো কিন্তু সেইবিলাক বৰষুণৰ মাজত অলপ দিগদাৰ আৰু
অই বৰষুণৰ দিগদাৰ।
অ', কিন্তু বৰষুণত আমি সেই যে চাপৰ ব নি যে শহৰঠে ঘৰতে বাহ কাটি পেলাই ঘৰতে বনাই চাপৰ চাপৰ সেইদি বৰষুণৰ বতৰত সেইদি সাৰো। আৰু যেতিয়া ভৰি খৰাং বতৰত শুকাই থাকে তেতিয়া ঢেকুনাৰ বাহনিৰে সাৰো।
ঢেকুনাৰ কথা কওঁতে মনত পৰিছে আমি যে সৰুতে মানে, মানে ঢেকুনাত বহি কিনে যে চোচৰা চচৰি কৰিছিলো আ হা হা মানে এজনে বহিব লাগ এই এজনে টানি লৈ যায় অ', কি ভাল লাগে। এইবিলাক সৰু কালৰ কথা মনত পৰে উম।
আমিও সেনেকৈ হেৰি কৰিছিলো আগতে কি ভাল লাগিছিল আজিকালি চোৱা আজিকালি বাবুহঁতক মানে ধৰা ছ আমাৰ গাঁওত থাকে সিহঁত জানিব টাউনৰ বিলাকে নাজানিব এই ঢেকুনা মানে কি?
অ'।
স কথা আমাৰ বাবুহঁতে জানিব সেই দেখা পাই থাকে। স টাউনত বিলাক নাজানিব ঢেকুনা মানে কি দেখাই নাপাবো সিহঁতে।
গমে নাপায় সিহঁতে তেনেকই নায়ে তামোল গছ।
নাইয়ে।
এইবিলাক
অকল ইফালে এইটো আছে আমাৰ ঘৰতো দেচোন বহুত কেইটা আছে এনেকুৱা। আৰু।
আমাৰো ইয়াতে আছিল কিন্তু এতিয়া লাহে লাহে আৰু মাটি বিলাক অহ বহুত আছিল তামোল গছ নাই এ কলগছ কঁঠাল গছ
উম কথালো কিমান আছিল বুলি কোৱা নাছিলে আগতে
অ', মানে এইবিলাক লাহে লাহে নোহোৱা হৈ গ'ল
অ'
কিহৰ কাৰণে হ'ল মই গমেই নাপালো তামুলী এতিয়া আমি কিনি খাব লগা হৈছে। আগতে আমি ধৰ বস্তা বস্তা বিক্ৰী কৰিছিলোঁ। তামোল পাণ আমাৰ মানে এই হেৰিখনত বাগিচাখনত
উম
মানে পাণ গছ কিমান আছিল পাণবিলাক বিক্ৰী কৰি আৰু ইমান ধুনীয়া পাণ কদৰ গছত উঠাই দিলে কি ডাঙৰ ডাঙৰ পাণ হয় আৰু কি সোৱাত পাণ বিলাক এতিয়া মানে পাণ নাই। এতিয়া আমি আৰু কিনি খাব লগা হৈছে আগতে তামোল তামোল বিলাক মানে পুটি থোৱা হৈছিল
উম
এটা ফালি অলপমান একফালা যদি খাওঁ একফালা পেলাই দিওঁ তেনেকুৱাই আছিল ইমান এভেলেবোল আছিল আৰু তামুল।
এতিয়া খাবই এ নোপোৱা